হেল্ল'। হেল্ল'
অ মোৰ মাততো শুনিছেনে নাই
হা
মোৰ মাতটো শুনা
অ শুনিছো শুনিছো।
উম
হা হেল্ল'
এ মাতো শুনিচানে নাই অ
অ এতিয়া শুনিছো এতিয়া আহিছে।
কি কৰি আছা?
এয়া বাহিৰতে বহি আছো বতাহ মাৰি আছে যে। এয়া বহি আছো আৰু বতাহ খাই।
বা বতাহে আছে ন ধুনীয়া বতাহ মাৰি আছে ন অ। বতাহ এজাক মাৰিছে কিন্তু। বৰষুণ এজাকো ধৰি আছে আহে নাহে।
বৰষুণ নাহে।
নহ
বৰষুণ নাহে বৰষুণ বেলেগ ধৰিয়ে আছে কিন্তু বৰষুণ এদিনো অহা নাই।
অ অ
অ এই বৰষুণ নাহে আৰু গৰম দিছে নহয়।
অ অ গৰম দিছে বৰষুণ আহাৰ আহাৰ চাই
নাই
ৰন্ধা বঢ়া কৰি আছেনে? হেল্ল'